হেল্ল'
হেল্ল'।
হেল্ল', অ'।
হেল্ল'।
অ', শুনিছো।
অ', কি কৰি আছে আপুনি?
কেনেকুৱা খবৰ? মই বৰ্তমান একো কৰা নাই, আমাৰ ফালে বহুত বৰষুণ দিছে আজি। তিনি চাৰিদিন ধৰি কণ্টিনিউ বৰষুণ দি থকাৰ ফলত ধাৰাসাৰ বৰষুণৰ ফলত মানে অতিৰিক্ত বানপানী হৈছে, মাছ পুঠি ঢেৰ ওলাইছে তাকে মাছ পুঠি অলপ ধৰি তাকে ভাজি ভাতৰ লগত খাই, এতিয়া অকণমান জিৰাবলৈ বুলি বহিছোঁ।
অ', ঠিকেই কৰিছে। এতিয়া মাছ পুঠি দিনৰ এনেকুৱা দিনতে খালেহে খোৱা, নহ'লে পিছত খাবলৈ নাপাব নহয়।
নহয় পিছতো খাবলৈ পাই থাকিম কিন্তু এইকেইদিনত ওলোৱা মাছ পুথিবোৰ উজানৰ মাছি। পুথিবোৰ মানে খাবলৈ সোৱাদটো অকণমান সুকীয়া, বহুত যথেষ্ট মানে মিঠা বৰণৰ মি নিচিনা হয় সিহঁতৰ সোৱাদটো, সেইটো কাৰণে যিমান পাৰোঁ আৰু ধৰি লৈছো, এতিয়া কেইটামান মই পাতত দিছোঁ। টো কেইটামান মই টেঙা চচা বনাইছো কেইটামান এয়া ঔটেঙাৰ দালিত দিছো পুঠি মাছ, আকৌ লগতে ভেদাইলতাৰ লগতো বনাবলে কাৱৈ মাছ আৰু গৰৈ মাছ থৈ দিছো, মুঠতে দগৰি খাম আৰু মাছে পুঠিয়ে আজি।
হয়, আপুনি ইমান খিনি কথা কৈ দিলে মোৰ একদম কছো ন' লোভৰ পানী পৰি গৈছে, আমাকো ভাত সাজৰ নিমন্ত্ৰণটো দিব পাৰিলে হেঁতেন যদি বেয়া চেয়া নেপায়, আমি বেছি নাখাও নহয়।
নাই নাই, মই নোৱাৰিম বেয়া নাপাব মোৰ মানে আজিকালি পেটটো অকমান ডাঙৰ হৈছে যে। অকণমান মই বেছিকে খাওঁ মানে মই সেইটো কাৰণে লোকক ইমান মাতি পেলাই খুৱাব নোৱাৰিম। এইবোৰ শেষ হৈ গ'লে মানে মোৰ বহুত দুখ লাগিব কাৰণ মই কষ্ট বহুত কৰিছো নহয়, এবোকো পানীত মই লাঙি পাতিছোগে, তাৰ উপৰিও আকৌ সৈখিনিতে আমাৰ লাও এইটো কি বুলি কয় এইটো মাছ ধৰা জুলুকি দিম জুলুকি বাইছো, জুলুকি বাবলে এইটো মই লাডু বনাইছো গোবৰ আৰু কুঁহগুৰি দি পেলাই গতিকে কষ্ট ধেৰ হৈছে যে, মই নোৱাৰিম ইমান মানুহ মাতিব।
উম, হয় আপোনাৰ লোভটো অকমান বেছি যেন পাওঁ, পেটটো অকণমান জোখতকে বেছি ডাঙৰ যেন লাগিছে বাৰু আপোনাৰ কথা কেইটা শুনি। আমাৰ ঘৰলৈকে আহিব আমাৰ ঘৰতো সেই গাহৰি এটা মাৰি থোৱা আছে, খাবলে মানুহ নাই।
হয় হয়, মোৰ গাহৰিৰ প্ৰতিও নিচা এটা আছে বাৰু হ'লেও মানে হেৰি এতিয়া এই তেল নাপ কিটা আহি পেলাই মানে যাবলৈ মন যোৱা নাই, মোৰ মাছৰ প্ৰতি মানে বেলেগ এটাই লোভ আছে, সৰুৰ পৰা মানে মই মাছ-মাছ খাই পেলাই যথেষ্ট ভাল পাওঁ মানে। এতিয়া ভাগে, বিধে বিধে মাছ মানে, এটা টেঙা চৰচৰা দি বনাইছো এইটো দনি কণা আৰু এনেকুৱা কিছুমান মাছ। তাৰ পিছত এইটো একেবাৰে সৰু মাছটো যে মুৱা মাছ কিবা কিবি এনেকে দুটামান মই পাতত দিছো। এতিয়া আকৌ সেই শ'ল এটাও আনিছিলো কালি, সেইটো শ'লটো এতিয়া ভেদাইলতাৰ লগত মই বনাই আছো। এনেকে বনাইছো আৰু, গোটেইখিনি মাছৰে এই মুঠতে ৰেচিপি।
হয় হয়, মই আপোনাৰ ভ, ভা কি ভণ্টিজনী যে আপোনাৰ এই গেধি
অ'।
এ তা-তাইক যদি পাই পাতিত মোতা মাছ দুটামান খুৱাই দিবচোন বৰ মানে চি চিক বাহিৰলৈ গৈ থাকে।
নাই মই মানে, এইখিনি মাছ মই, বেলেগ কাকোৱে দিব নোৱাৰিম। এইখিনি মোক অকলে আ আহিবহে যেনে-তেনে।
এ, আপোনাৰ একমাত্ৰ ভগিনীজনীক দিবলৈ আপোনাৰ, সেই মাছ টো এটা দিব নোৱাৰিবনে তাইক বাৰু? তাই অকমান দুখ কৰি ছে, মোৰ ওচৰত কালি আহি পেলাই। মোক কৈছে, মোক খাবলৈ-ববলৈ নিদিয়ে। মোৰ স্বা স্থ্য একেবাৰে বেয়া লৈ গৈছে! হৈও, শুকাই-খিনাই একেবাৰে, সেই জেৱা খুটিতো সতি একে হৈছেগে। অকমান খাবলৈ দিব তাইক, অকল আপুনি খাই নাথাকিব আৰু।
নাই, উপায় নাই অ'! মই নোৱাৰিম মানে। মোৰ অকণমান মাছৰ প্ৰতি নিচাটো বেলেগ। মোৰ মেকুৰী এটা আছে, মই তাক কাঁইটকিডাল দিবলৈও টান পাওঁ। মই পাৰিলে মানে, সৰু মাছ যদি হয়, মই কাঁইটো নেপেলাওঁ। চোবাই পেলাই মই, কাঁইটৰলৈকে গিলি দিওঁ। মই তেনে কোৱাত বাৰু মাছ লোকক দিব পাৰিম নে। এইটো আশা কৰা ভুল আৰু মই নোৱাৰিম দিব।
তেতিয়াহ'লে আপুনি চাগে মাছৰ বাকলিও নুগুচাই চাগে, ডাইৰেক্ট উঠাই আনিছে। কেৰাহীতহে দিয়ে যেন লাগিছে। আপোনাৰ কথা যি দেখিছোঁ মই, যি শুনিছোঁ আৰু।
বাকলিটো মই গুচাই দিওঁ, বাকলিটোত মানে, মাংসটো নাথাকে যে, বাকলিটো মই গুচাই দিওঁ বাৰু। হ'লেও, মাছ-চাছ মই নিজেই বাছো যে। ইমান মানে, মই পেটু-চেটু বিলাকো মানে, পৰি যাবলৈ নিদিওঁ। সেইখিনিও আনি পেলাই মই, এইটো বনাও এটা। আকৌ মূৰ-কাণবিলাকো মই, মুড়ি ঘন্টা বনাও বেঙেনাৰ লগত। মানে, যি খায় আৰু? মই খুৱাব নোৱাৰিম। খালি মই শিকাই দিব পাৰিম, কেনেকে বনাব লাগে।
হয়, হয়। এ, এইফালে বানপানী ঢেৰ হৈছে চাগে হয় নাই বাৰু? এই বৰষুণ ঢেৰ বুলি কৈছে। যিহেতু, আ আপুনি, আচলতে আপোনালোকৰ ফালে, পানীতো ঢেৰ হয় বাৰু। বানপানী মানুহ আৰু পানীৰ জেগা মানুহ।
হয়। আজি আপোনাৰ, এতিয়া ক'লে এইটো, বিশ্বাস নকৰিব, তিনিমাহ হ'ল, একেৰাহে নেৰা-নেপ বেয়া বৰষুণ। ৰাতিপুৱা বেলাতো অকনমান এৰি দিয়ে, ল'ৰা- ছোৱালী কেইটাই স্কুল যাবৰ সময়ত। তাৰপিছত, স্কুলৰ পৰা আহিবৰ সময়ত, দুটামান বজাত অকমান এৰি দিয়ে। বাকী, গোটেই দিন টো মানে, বৰষুণ-বৰষুণ। ৰাতি বাৰটাত বৰষুণ, এটা বজাত বৰষুণ। মুঠতে নেৰা-নেপেৰা। আৰু এই, মেঘালয়ৰ যে, চেৰাপুঞ্জী বুলি কোৱা, জেগা এটা আছে। সেই জেগাটোতকেও চাই হৈছে। মানে, এতিয়া আমাৰ, আৰু আমাৰ অঞ্চলটোৱে মানে, সেই চেৰাপুঞ্জিৰ নিচিনা হৈ গৈছে। কেইদিনমানৰ পিছত মানুহ ইয়ালৈ আহিবহে। ফুৰিবলে। ইমান বৰষুণ হয়! এইটো জেগাত বুলি, ফুৰি আহোঁগেছোনঅলপ দিন। মানে, থকাকে আহিব, এইটো বতৰত।
হয়, হয়! যি বতৰ পাতি ছে। আচলতে আপুনি, সূৰ্য্য দেৱতাৰ লগত কথাটো পাতিবচোন? কিবা কাজিয়া-চাজিয়াই লাগিলে নেকি মানুজনীৰহঁতি।
নাই, নাই। কাজিয়া-পচাল কৰা মানুহ, এইজন নহয় বাৰু। ভগৱান সেই, তাক এয়া এতিয়া, বাৰিষা যে, বাৰিষা মানে, বৰষুণে হয়, আমাৰ ফালে, সাধাৰণতে। এইটো, এইটো মানে স্বাভা ৱিক এটা বিষয়। এইটোত ইমান বা ইমান, চিন্তা কৰিবলগীয়া, গভীৰ বিশ্লেষণ কৰিবলগীয়া কথা নাই। তাতে আমাৰ ছাগলী কেইটামান আছে, এইকেইটাকে মই বধুৰ বুলি ভাবিছোঁ, বৰ অশান্তি কৰি আছে। ঐ যা।
আকৌ, সেইকেইটা বধিলে আপুনি, মাছ, পুঠি ইমান এটা খাব পাৰিব জানোঁ? আপুনি আচলতে, গম পাইছে। বিয়া-চিয়া পাতিছে যদি, সকাম-নিকাম আছে যদি, বাৰু বধি দিয়ক, একো নাই।
আজিলে মই এৰি দিছোঁ। কাৰণ আজি মোক আজি মোৰ মাছ আছে যে, সেইটো কাৰণে, মই এৰি দিছোঁ বাৰু ইহঁতক। কিন্তু, এনেকে যদি মোৰ লগত ইহঁতি, দুষ্টামি অভ দামী কৰিবলে বেছি দিন না নাপাব আৰু খাবলে।
হয় হয় আকৌ জীৱ হ মহাপাপ আক' গম পাইছে নাই? আজিকালি জীৱ হত্যা নকৰিব আউ। যিহেতু আজি আপুনি যিমানখিনি মাছৰ হত্যা কৰিছেই
নহয় নহয় এইটো চক এইটো জীৱই জীৱই আছে মানে এতিয়া। এতিয়া কিছুমান জীৱ মানে খাবৰ কাৰণে আৱিষ্কাৰ হ'ল আপুনি যদি এতিয়া ব্ৰইলাৰটো নেখাই পেলাই থৈ দিয়ে ব্ৰইলাৰ প্ৰজাতিটো আপুনি চাবলে গ'লে ব্ৰইলাৰ জন্মটোৱে কৃত্ৰিম প্ৰজাতিৰে হয় মানে সিহঁতক খাবলে বনায় গ গতিকে সেইটোক আমি জীৱ লিষ্টত ধৰিলে নহ'ব ঠিক তেনেকে ছাগলীবিলাকো এইবিলাক মানে খাবৰ কাৰণে উৎপাদন কৰা হয় এইবিলাকক আমি সেই যোনটো জীৱ, সেই জীৱৰ শাৰীত পেলালে নহ'ব সিহঁতক মানে আমি এটা খোৱাৰ উৎপাদান হিচাপে বিচাৰিব লাগিব নহ'লে সেইটো আপুনি ইমান দুখ কৰি লাভ নাই সেইটো কথাত।
হয় হয় ঠিকে কৈছে। আপুনি আচলতে খোৱাৰ প্ৰতি আগ্ৰহটো বেছি যে আচলতে আপোনাৰ সে সেইকাৰণে সেনেকে ভাবিছে চাগে।
নহয় তেনেকে ভবা নহয়। আপুনি এতিয়া চওক আমাৰ মানুহৰ সৃষ্টি কৰ পৰা হ'ল আমি মানুহ আজি এইটো পৰ্যায় পালোহি। এটা সময়ত মানুহক কয় যে মানুহবিলাক আপোনাৰ বেলেগ দক্ষিণ আফ্ৰিকাৰ এটা অঞ্চলত আমাৰ একেবাৰে পৌৰাণিক মানুহবিলাকৰ অৱশিষ্টবিলাক পায়। সেই মানুহবিলাক এনেকুৱা আছিলে যিখিনি মানুহ গুহাত আছিলে। গুহাত থাকোতে প্ৰথম প্ৰথম সিহঁতি গছৰ চাল তাল খাই জীয়াই মেলি আছ আছিলে, লাহে লাহে সিহঁতি চিকাৰ কৰিবলে শিকিলে। চিকাৰ কৰোতেটো সিহঁতি এইবোৰ জীৱ হত্যা কিবা কিবিবোৰ চোৱা নাছিলে সিহঁতি যিমান পায় জীৱ তেনেকে সেইবিলাকে আৰু জীৱ-জন্তুবিলাক চিকাৰ কৰি আনি খাইছিলে তেনেকে থাকি থাকিয়ে ক্ৰমবিকা হ'ল। কিবা হ'ল কিবা হ'ল তাৰ পৰাহে আজি পৰ্যায়তো পাইছেহি। পিছতহে এইবিলাক প্ৰথা ওলালে। গতিকে মানে যোনখিনি খোৱা বস্তু জীৱ-জন্তুৰো কিছুমান ভাগ আছ আছে নহয়, সেই খোৱা জীৱ-জন্তুবিলাক আমি খাদ্য বা শস্যৰ উপাদান বুলি ধৰিব লাগিব সিহঁতক মানে এটা পূজনীয় জীৱ বুলি ল'লে নহ'ব
হয় হয়
সেয়েহে হয় হয় বুলি ক'লে নহ'ব। আপুনি সমৰ্থন জনাব লাগিব এইটো কথাত কাৰণ আপুনিও খোৱাৰ প্ৰতি বহুত আগ্ৰহী। মই শুনা পাইছো আপুনি কুঁচিয়া, কেঁকুৰা, গাহৰি মাংস আপুনি একোৱে নেৰে। যি পাই তাকে আপুনি ভক্ষণ কৰে। আপুনি শকত হ'ব পৰা নাই এইটো পিছৰ কথা কিন্তু আপুনি খোৱা আপুনিও বেয়া নহয় আপুনিও ভালেই।
হয় মই বহুত বেছি ভাল খোৱাত। মানে মোৰ আগত আপোনাতকৈও বেছি কিন্তু মানে মই মানুহক দেখাই নিদিওঁ আ মোৰ যে সেই আগ্ৰহটো আছে। মানুহৰ মানে চকু তকু পৰিবও পাৰে যে, আচলতে কুঁচিয়া, কেঁকুৱা ফৰিং, নিগনি, মেকুৰী আকৌ এইটো নেউল। কেৰ্কেটুৱা এ যি পাওঁ মই একদম চব সোমোৱাই হে থওঁ আ গম পাইছে নাই? এতিয়া স্বাস্থ্যটো এতিয়া মোৰ নব নবনা হ'ল মইনো কি কৰিম কওঁকচোন আউ, মইতো এতিয়া শকত হওঁ বুলিলে পাম চাম দি হকত হলো নোৱাও এই খোৱাতটো খাই থাকো আও এতিয়া মা নুহক দেখাই নিদিওঁ, মানুহৰ চকু পৰিব যে আজিকালি।
হয় হয়, আপুনি সেইটো ঠিকেই কথাই কৈছে কিন্তু তাৰ পৰিৱৰ্তে যদি আমি চাবলৈ যাওঁ আপোনাৰ যোনজন ভাতৃদেৱ আছে, তেখেতহে অলপ নাৰিকসুলভ মনোভাৱৰ ব্যক্তি। তেখেতে মানে বৰ চিক চাক কৰি থাকে, একদম লেতেৰা হৈ থাকিলে তেখেতে লেতেৰা বস্তু খাব নোৱাৰে। গাহৰি মাংসটো বাদেই তেখেতে খাচী মাংসও খাব নোৱাৰে। বিয়া এখনলৈ গৈ পেলাই সেই খাচী মাংস যদি বাতিটো আহে সেইটো বাতি মোলে দি দিয়ে মই বাৰু ভালেই পাওঁ। হ'লেও সি সেয়া খাব নোৱাৱে। তেখেত মানুহৰ ঘৰত গৈ কুচিয়া খাম বুলি ফুটনিতে কৈ দিয়ে কুচিয়া খাব নোৱাৱে। তাৰ পৰিৱৰ্তে আপুনি চখন ছোৱালী মানুহজনী আপুনিতো চব খাই দিয়ে, কুচিয়া, কেঁকুৰা, গাহৰি। গতিকে মানে মই ভাবো এই খুৰা খোৱা যোনটো মানে আপোনালোক দুজনৰ মাজত বিবিধতা আহি গ'ল মানে, ভেদাভেদ। এইটো মই ভাবিছো সল সলনি হৈ যাব লাগে, আপোনাৰ খোৱা গুণ বোৰ ভাতৃদেৱলৈ যাব লাগে ভাত তৃদেৱৰ পৰা আপোনালৈ আহিব লাগে বুলি মই ভাবোঁ।
নাই নাই মই মোৰ খোৱা গুণবোৰ এৰিব নোৱাৰো গম পাইছে নাই মই মানে মোৰ লোভটো বহুত বে ছি মই আপোনাক বুজাব নোৱাৰো, মোৰ লোভটো কিমান বেছি। মই মানে ব স্তু দেখিলে ৰৈয়ে থাকিব নোৱাৰো মোৰ আগত মানে পেট চেট একদম পেটত নিগনি দৰি ফুৰে মানে খাওঁ খাওঁকে। মোৰ মানে কেৰাহিত দিয়াৰ পৰা আনি থাকিবলৈ মন যায়, দিয়াৰ লগে লগে খাবলৈ মন যায় কেতিয়াবা কেৰাহিত নিদিয়াকে কেঁচাকে কামুৰি চাঁও।
হয় মই ভুগি পাইছো, আপুনি বহুত যথেষ্ট লোভীয়া এজনী মানুহ আপুনি মানে
হয় হয়।
তেনেকুৱা আপোনাৰ নিচিনা আমাৰ অঞ্চলত আৰু এজনী বুঢ়ী আছে মানুহ আছে। সেইজনী নামটো আই খুত। তেখেতেও মানে ধৰক তেখেতে তেখেতেও এতিয়া বয়স হৈছে কাৰণে তেখেতে খাব নোৱাৰে। কিন্তু তেখেতক খোৱাৰ প্ৰতি যিটো লোভ মানে, ধৰক তেখেতে এইমাত্ৰ ভাত খালে নহয় আকৌ যদি মানুহ যায় তেখেতে কৈ দিব, মই আজি খোৱাই নাই। সেইটোলে চাই পেলাই মানে আমি গম পাওঁ যে তেখেত যেতিয়া ডাঙৰ আছিলে বা ডেকা অৱস্থাত আছিলে, তেখেতেও মানে যথেষ্ট খোৱাৰ প্ৰতি আগ্ৰহী আছিলে, বহুত খাইছিলে তেখেতে চাগে। আপোনাৰ আপোনাৰ নিচিনাই আছিলে যেন মোৰ অনুভৱ হৈছে মানে তেখেতে সেই খাবৈ প্ৰকৃতিটো।
হয় তেখেত একদম মোৰ নিচিনাই। কেই গম পাইছে নে এতিয়া তেখেতৰ স্বাস্থ্যয়ো বহুত বেয়ালৈ গৈছে আচলতে তেখেত ইমান ক্ষিনাই শুকাই অৱস্থা নাই কিয়া আছে বয়সয়ো বহুত চাপ পৰিছে। সেইদিনা গম পাই তেনে, বুঢ়ীজনী গৈ পেলাই বাঁহৰ গছৰ বাঁহৰ গাজ যে খাই সেইটো লোভত পৰি বুঢ়ীজনী পুখুৰীত সোমাইচেগে নহয়।
তাৰ পিছত আকৌ পুখুৰীত সোমাইছে সোমাই পেলাই বুঢ়ীজনী সাঁতুৰি সাঁতুৰি আহিছে আমি দে দেখি আচৰিত হৈ গৈছো নহয় কিমান সা তুইছে বুঢ়ী জনী, বুঢ়ী কিন্তু টেম্পাৰ অকন আছে দেই। আচলতে বুঢ়ী হ'লে ময়ো সেই হ'মগে চাগে।
আচলতে বুঢ়ীয়ে এইটো মিছা কথা কৈছে, তেখেতে খৰিচাটো যে আনিবলৈ গৈছিলে সেইটো সঁচা সম্পূৰ্ণ সঁচা। আৰু পুখুৰীত আচলতে তেখেত পৰি যোৱা নাই তেখেতে নিজে জঁপিয়াই দিছিলে তেখেতে মানে মাছ দে দেখিলে চাগে পুখুৰীটোত মাছ দেখি তেখেতে লোভত থাকিব নোৱাৰা হৈ পুখুৰীটোলৈ জঁপিয়াই সেই সাঁতুৰি সাঁতুৰি মাছ ধৰিবলে গৈছিলে আৰু মাছ চাগে আনিছিলে যদিও আমি গম নোপাও সেইখিনি সেইখিনি মাছ পথাৰত শুকোৱাই থৈ দিবও পাৰে সেতি
হয় হয়।
এনেকুৱা ধেই কথা আছে মানে লোভীয়া প্ৰকৃতিৰ মানুহবিলাক, লোভীয়া প্ৰকৃতিৰ মানুবিলাক এনেকুৱাই মানে।
হয় তেখেতে আচ ৰ চাচাৰো খোব বনাই নহয়।
হয় এইবিলাকৰ পৰা আমি গম পাওঁয়েই সেইবিলাক
মোৰ ভাতটো যে বহাই নাই গম পাইছা নাই বুলি কোৱা শুনতো
সেইজনে মানে তাত পাৰ্টনাৰ পাইছেতো নিজৰ বন্ধু পাইছে এতিয়া বিটোক পালে তাক একোৱেই নালাগে বুলি ক'ব পাৰি খুব খেলিছে আৰু বৰশী টোপাব সেইবোৰ পালে তাকতো একোৱেই নালাগে। সি গাঁওৰ মানে এ বো কা, পানী খেলি ধুলি ফূৰ্তি কৰি বৰ ভাল পায় সেইটো কাৰণে সি তাৰ পৰা ইমান সহজতে আহিবলে নিবিচাৰে। যিহেতু তাই এবোৰ স্বাধীন ভাৱে কৰিবলে পাইছে ঘৰত অকমান এতিয়া ঘৰৰ মানুহে নকৰিবি নেমেলিবি কৈ থাকে যে অকমান টান পায় সেইটো কা